হেল্লৌ।
হয়।
হয় শুনিছা।
কি কৰি আছে আপুনি?
মই লেপটপত কাম কৰি আছো।
হয় নেকি। কি কাম কৰি আছে?
কাম কৰি মানে আমাৰ ফিলিপ-ৰ্কাট কিবা মেইল এটা আহিছে। এ নতুন প্ৰগ্ৰাম এটা লঞ্চ কৰিব লাগে। বিজনেছ কিবা এটা কিবা আছে। জইন কৰিব দিছে বাইছ তাৰিখৰ
অ'অ' ভালেই দিয়ক। ভাল, ভাল।
ভালেই চব ভালেই থাকিব।
অ' অ' আপুনি বহুত মেনেজ কৰি আছে আৰু এইফালে ফ্লিপকাৰ্ট কি কয় এইফালে আপোনাৰ ব্যবসায় এইফালে সেইটো খালে আৰু ট্ৰাঞ্চলে্চন ব্যস্তই হৈ থাকে আৰু ন
সেই টো কথা ঘৰত আৰু ব্যস্ত হৈ থাকিলে ভাল লাগে। ফিৰি হৈ থাকিব ভাল নালাগে।
হয় তাকে তাকে
অ'পিছে কোৱা
উম।
তুমি কিবা কোৱা, তুমিয়ে কোৱা কিবা এটা কোৱা।
হম িক এই আাম শিক্ষাতো সেই মানুহ যোৱা আৰম্ভছে ন?
হ, আৰমভ এক্ত আৰৰামভ
অঁ বাতৰি কাকতত দেখাই আছে, ইমান মানুহ আহিছে, কালি বন্ধ হব ন নে আজি ৰাতি হব?
আজি ৰাতি।
অঁ হয়
হয়
ভাল জানে ভাল
হয় আৰু পিছে তোমাৰ হবি কেটা কোৱা!
মোৰ কি?
হবি?
অঁ সেইটো হয় বাৰু তেইত কি আছিল, অঁ কৈ আছো ৰব, মানে এইটো মানে ৰিপোৰ্ট, মই বিচাৰি ও অহা নাই, এক ছেকেণ্ড, এক মিনিট ৰহ চুন ৰৈ দিব, মই গৈ আছো।
মোৰ খুব কি হয় হবি
আৰু?
আৰু, ছবি অঁকা
আৰু?
তাৰ পিছত, ইয়াতে, মুভি চোৱাবোৰ হবিত পৰে জানো?
প দি সেইটো হবিত নপৰে, সেইটো তোমাৰ ইন্তাৰেষ্টত পৰে, জনটো তোমাৰ, কি কৰি ভাল পোৱা।
অহ-অহ-অহ, অহ চিত্ৰ, অহ চিত্ৰ, অহ-অহ ছবি চাই ভাল লাগে ছবি, নাট অঁ'হ নাটক। অঁ নাটক নাটক, বুজি পালেই হ'ল আৰু।
হেইটোৱে কথা, আমি বুজি পালো হল বাত কোম্পানী বুজি পাব লাগিব না সিহঁতে বুজি নাপালে নহব, বুজি পাব লাগে চাগে।
পাব-পাব, নাটক অঁ, নাটক চাই ভাল লাগে। বহুত ভাল লাগে।
হুনিছেনে নাটক কি চালা?
মই এইখন চালো, এ ডাকেত নামৰ এখন আছিলে, সেইখন চালো। দুদিন মান আগত, তাৰ পাছত আৰু চোৱা নাই আৰু। অঁ নাই চোৱা।
সব আছ বত ভাল
হয় নেকি?
আৰু ফিচা বিষয়ত কিবা জানা নেকি ইফালে ৱাৰ্ল্ড কাপ খেল চলি আছে আমাৰ
অ খেল হৈ আছে গম পাইছো পৃথিৱীৰ সেই অ অ নাই চোৱা হোৱা নাই
চাব লাগে বোলে আজিটো খেল আছে উ
আজি খেল আছে নহ কিমান তাৰিখলৈ বাইছ জুলাই লৈকে আৰু খেল চাগে জুলাই এবিলাক
জুলাই ছব্বিশ তাৰিখ লৈকে
হয় হয় হয়
বাইশ তাৰিখলৈ খেল খেলব তেইশ তাৰিখত অ তেইছ তাৰিখত ছেমি ফাইনেল চব্বিশত ফাইনেল।
অহ মই ইমান এটা জ্ঞান নাই এইটো বিষয়ে জ্ঞান লব হ'ব লাগিব এইটো উম হো
চব হৈ যায়
কি কলে?
হয় অ
আপোনাৰ মাতটো মাতটো অহা নাই ভালদৰে।
এতিয়া আহিছে।
অ এতিয়া আহিছে।
ম মই কলো যে পৃথিৱীৰ খেলবিলাক চাব লাগে। ফুটবল খেলটো আমাৰ বছৰে নাহে না প্ৰতি প্ৰতি বছৰতো ফুটবল নাহে চাৰি বছৰৰ মূৰে মূৰে আহে সেইটোৱে কথা এইবাৰ চাৰি বছৰ নাই এইবাৰ সাত বছৰ পিছত আহিছে
হয় নেকি
হয়
কিমান দিনৰ পিছত আহিছে?
কবিংশ ৰনাল্ডো অলপ হেম্পাৰ আছিলে নিউ আছিলে দুখ পাইছিলে সেইকাৰণে মেচটো দিলে কৰি দিব আৰু এবাৰ ৰোনাল্ডো লাষ্ট লাষ্ট হয় টো পৰ্তুগাল এইবাৰ লাষ্ট খেলিম। তাৰপাছত।
এইটো ছয় বছৰৰ মূৰত হৈয আছে ন ছয় বছৰৰ মূৰত হৈছে ন
হয় মানে ৰোনাল্ডো আৰু নেখালে সি ৰিটায়াৰমেট হৈ যাব। ব ত
নহয় নহয় নহয় অ গম পাইছো তেওঁৰ টীমটো থা কি বাবা এইটো লাষ্ট দুই হোজাৰ বাইশত ছিলে ন
হয় হয়
হয় অ বাইছলৈ তেতিয়াতো আৰ্জেণ্টিনা জিকিছিলে
অ আহিছিল এবাৰ ফটো কৰিছিল মোৰ ফটো চাব
আপুনি পৰ্ট্ৰিকেল চাপৰ্টাৰ হয়
আৰু আই পি এল দেখিছা না নাই
অ তো মাজে সময়ে অলপ চলপ দেখা যায় চোৱা যায় ভালে লাগে চাই যোৱা দুবছৰ মই চাইছিলো বহুত চাইছিলো এইবছৰ চোৱা নাই যোৱা বছৰ পুৰা চাই ছিলো
কোনটো টিম ভাল লাগে তোমাক
মোৰ এইটো আছিল
চব ছোৱালী আ চি বি বিৰাট কহলি লাভাৰ
আ আ আপোনাক মই ৰেকুৱেস্ত কৰি আছো এই
কোৱাছোন
এহ নাই টো চেন্নাই
তাৰে
নহলে মুম্বাই
চেন্নাই চেন্নাই একদম কৰেক্ত চেন্নাই চেন্নাই চুপাৰ টিম কেনেকৈ গম পালা
বম ফাইট ম এৰিতেদ হয় মানে ধৰক বহুতৰ হয়
আপোনাৰো মাইণ্ড ৰিটায়াৰ কৰে নেকি অব
কি ক'লে নাই নাই নাই
ন মাই চব থাকে ন আজিকালি মান তৰ মাকৰ বোলে কথা পাতি থকা চব গম পাই যায় থাকে মানুহে মোৰ ফ্ৰেণ্ড এজন আছে। অ অলব পইচা পালে ফোন নকৰে। এই কিবা মনত ভাবি আছে নি কিবা কৰবি কৰ লগত কত ফুৰ্বা যাব চব। কৈ দিম ত কেনেকে জানা মই জানো। খুব গৰম।
অ কেনেকে জানে?
ট্ৰেনিং লৈছে ভাৰিফিকেচন কৰিছে।
এইটো কেনেকে মানে এইটো দেখি থাকিলে বাৰু অলপ ভাবিব পাৰি যে দেই। থিলে অলপমান হলে বা
কথা পাতোতে-পাতোতে সেই কথাটো পাতোতে প গম পাই যায় সঁতে মাই কৰি লয় হট, মই যেনেক কথা পাতি আছো তোমাৰ লগত সেই মই তোম কথা পাতি আছো মই কিব বেলেগ ভাতি আছো, সেইটো ভাবি অও তুমি কি ভাবি আছা? মই তোমাৰ কথা পাতি আছো ভাবি আছোঁ তুমি গম পোৱানে কথাটো গম পোৱা।
চত পাই যাই চাগে ন। অ ঠিকে আছে এইবাৰ ফিফা ক'ত হৈছে কওকচোন অপেনিং ক'ত হৈছে?
বুজা নাই কি কলা?
এই বিশ্বকাপৰ আপুনি যে বিশ্বকাপ কথা ক' এইটো এইটো আৰম্ভণি খেল খন কত হৈছিলে?
অপনিং নে ফাৰ্ষ্ট প্লেচ?
অপেনিং।
অ'পেনিংটো ক'ত হৈছে।
অ,
এইটো ক মে্সিকোত হৈছে। লক্ষ ষ্টেডিয়ম
অঁ-অঁ-অঁ হয় তাতে হৈছে। হয়-হয়-হয় ত অঁ-অঁ-অঁ,
প্ৰথম মেচ প্ৰথম মেচটো চোৱা নাই মই। অপেনিং টো চাইছোঁ বাত ছাকিৰা ফেভাৰিট চিংগাৰ।
হয় মই একো ন
হৈছে ছাকিৰাৰ গানো শুনি ভাল লাগে, বহুত ভাল লাগে।
অহ, অ', অ', অ', অ', অ'। মইটো বলেগ কৰি কি কয় এইবাৰতো তেইশ নম্বৰ বছৰ বছৰৰ হয় ন? তেইশ নম্বৰ বছৰৰ হয়। টেণ্টি থড শিফাৱল এক
ভাল টোৱে-টুৱেন্টি থাৰ্ড আৰু ফৰ্টি এইটটো টিম আছে।
সত অ', আঠচল্লিশটা সেই আছে। বাৰ অ', অ', আঠচল্লিশ তাৰপাছত আপোনাৰ আহ অ তিমবাৰ তটো আৰ্জেণ্টিনাই জুতিছিল তাৰ আগতে ফ্ৰান্স দিছে। তাৰ জাৰ্মানী স্পেইন এনেকে আৰু। সেইটোৱে আৰু ৱৰ্ল্ড বিশ্বকাপৰ
সেইটোৱে কথা আৰু আজিকালি ভাল খেলি আছে। সেইদিন যোৱাকালি খেলটো পৰ্তুগাল মেচটো ড্ৰ হৈ গল না ভাল লাগা না
অ', সদায় চাই আছে আপুনি নে? আপোনাৰ আহ যি টিমটো খেলে, ভাল লাগে সেইটো চাই তেতিয়া চাই?
মই যি ভাগত চাওঁ।
অ', অ', অ', সদায় নাচাই।
নাই লাইভ চাও। টেন থাৰ্টিৰ পৰা আৰম্ভ হয় মেচ।
অ', অ', কেইটাত চেচ হয়? দুটা তিনিটাত চেজ হয় ন? অলপ ৰাতিকে।
ৰাতি মেজ চাও মই ডাইৰেক্ট লাইভ চাও।
অ', অ'।
মৰ্নিংত টাইম নাথাকে, ৰাতিপুৱাও টাইম নাথাকে।
অ', আপুনাৰটো সময়ে নাথাকে ন? ধৰকচোন।
সেইটোৱে ৰাতি অলপ চ
ব্যস্ত হোৱা যায় বহুত। অ', আ আপোনাৰ যে এইটো যে ফোন এ ফ্ৰেইণ্ড টো যে এটা লিমিট আছে জানে নে? উঠৰশ টকা চাগে।
এই কি কি হলো।
অ', ফোনৰ ফেণ্ত লিমিট আছে চাগে ওঠৰশ টকালেহে কৰিব পাৰিব চাগে তাৰপিচত লিমিট বুলি লখাই দিয়ে।
হয় হয় পাৰ হবলে নহয় আৰু
কি ক'লে
লিমিটটো পাৰ হৈ গ'ল আৰু ফোন কৰিব নোৱাৰিব একো কৰিব নোৱাৰে
নহয় নহয় সেইটোতো হয় সেইটো ফোনৰ লিমিটটো হয় কিন্তু মানে আপোনাৰ হেৰিও থাকে আ ধৰকচোন কি বুলি কয় এইটো মানে পইচা পইচাটোৰো এটা লিমি অ পইচা টোৰো এটা লিমি অ অ অ পইচাটোৰো এটা হেই থাকে ওঠৰশ টকা চাগে
না মোকতো সেইদিন এটা আনটিয়ে মোক ক'লে যে নাই এনেকে সি বোলে যোৱা সপ্তাহ পইচা উনৈশ টকা পাইছে